পিছে আপোনাৰ খবৰ কেনে?
মোৰ খবৰ ভালেই। আপোনাৰ কেনেকা?
মোৰো ভালে পিছে আপোনাৰ দিনটো কেনে গ'ল
তোমাৰ দিনটো ভালে গৈ আছে এতিয়ালৈ তোমাৰ আৰু কঠি যেনটো যোৱা নাই। এতিয়া গৰম বা কেনেকে দিয়া সেইটো কথা আৰু।
অহ।
এনে আপুনি কৰ পৰা কৈছে?
মই টি
উম
গুৱাহাটী
আচ্ছা।
পিছে আপোনাৰ ঠাই কত।
মুঠাই বঙাইগাঁও। উম আপোনাৰ দিনটো কেনেকা গৈ আছে গৰমত মানে গৰমটো বেছিকে দি আছে ন আজি।
মোৰ মোৰ দিনটো পুৰা তাৰমানে। বেয়া গৈ আছে গৰমটো তাৰপিছত ৰাতি পূৰা। ফিল্ম চোৱা যায়। তাৰপিছত উঠো দেৰি কৰি উঠোতে ৰ'দ দিয়ে আকৌ বেয়া যায় দিনটো।
এনে যে আপোনাৰ তাৰ মানে গাটো বেয়া হ'ব মানে। আপুনি যদি গাটো ভা গাটো গাটো যদি ভাল গাটো গাটো যদি ভাল ৰাখিব খুজে তেনেহলে আপোনাৰ ইমান ৰাতিলৈকে মোবাইল চোৱা চাব নালাগে। বাকী দহটালৈ চাব তাৰপিছত ৰাতি ত উঠি এনে দহ মিনিট বা বিছ মিনিট বা আধা ঘন্টা জগিং কৰিব অলপ এক্সাৰচাইজ কৰিব তাৰপিছত কিবা প্ৰটিন খাব বাদাম চাদাম কিবা ফ্ৰুট খাব। তাৰ পিছত এনেকে, পুৰা ৰাতি বজাত গাঁত হ'ব দচটা বজাত বা তাৰপা যদি গা-টা ধুই লব। এনেকে গলে তোমাৰ দিনটো, গোটেই দিনটো আপোনাৰ গাটো ফ্ৰেচ লাগিব এনে কি আপোনাৰ গৰমটো কম লাগিব।
পিছে আপুনি, ক পঢ়ি আছেনে?
অ' অ', মই পঢ়ি আছো। আপুনি পঢ়ি আছেনে?
ময়ো পঢ়ি আছো।
কিবা কাম-বাম কৰে নে কিবা, দেউতাৰ বিজনেছত হেল্প কৰে?
কাম নকৰোঁ। পিছে-‌ গৰম বন্ধত কিবা কৰিব ইচ্ছা যায় এনেকুৱা কাম নাপায়ে।
সেইটোৱে আপুনি যদি কিবা কাম-চাম নকৰে বা কিবা যদি ঘৰ-ঘৰত প্ৰব্লেম থাকে, আপুনি কাম কৰিব পাৰিব গৰমৰ বন্ধত।
অ'। পিছে আপুনি পিছে আপোনাৰ, কিবা বিজনেচ-চিজনেচ কৰে নে?
নাই নাই, মই এতিয়ালৈ একো ভাবা নাই ভাবিছো মই কিবা নকৰো মোৰ হাই ছেকেণ্ডৰী ক্লিয়াৰ হলে, বাকি তাৰ পিছত ভাবিছো যে তোমাৰ কিবা এটা ইঞ্জিনিয়া, ৰংফ্টেৰ ইঞ্জিনিয়াৰিত পঢ়িম। তাৰপিছত সেইটো যদি ভালকে পাছ কৰিব পাৰো বা এটো যদি হয় যায়, কেইবা দুৱাৰ সেইকাৰণে তাৰ পিছত যদি নহয় বাই চানস, ত' তেতিয়া মই এ বিজনেছ কৰিম বুলি ভাবিছো।
উম।
ত' গুৱাহাটী, আপোনালোকৰ গুৱাহাটীত কিমান গৰম দি আছে?
গুৱাহাটীত কালিতো নকব, কালি ফৰ্টি ফাইভ গুচি গৈছিল। আজি বা কিমান দিয়ে? এতিয়াতো ঠিকেই আছে। ৰ'দ উলাই নাই।
উম।
ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে।
অ' আমাৰ এইখিনতো আমাৰ এইখিনতো ৰ'দ উঠা নাই বতাহ দি আছে। লে বাকী উঠিব চাগে অলপ দেৰিকে। জ আপোনাৰ-আপোনাৰ ঘৰত কোন কোন থাকে এতিয়া?
মই, মা, দেউতা আৰু সৰু এটা ভাইটি আছে। পিছে আপোনাৰ ফেমিলিত কোনে কোনে থাকে?
মোৰ ফেমিলত এ মই, মা আৰু পাপা আৰু ভাইটি এটা আছে, ছেম তোমাৰ দৰে। উম, উম। তাকে আপোনাৰ কওক কওক, আপুনি কওক।
পিছে আপোনাৰ ডাঙৰ হৈ এটা ইচ্ছা থাকে না এইটো হম এইটো হম।
অ', এইটোতো ইচ্ছা চবৰে আছে, ড্ৰিমটোতো চবৰ আছে।
অ'।
উম, বাকী মোৰ ফাৰ্ষ্টত ড্ৰীম আছিল। বহুত মানুহ মানে যেতিয়া মই ক্লাছ ফৰত পাইছিলো, তেতিয়া মই ড্ৰিম আছিল এটা যে তাৰপিছত ড্ৰীমচ চেঞ্জ হৈ থাকে ন, তে তুমি-তুমি নিজে চাবা যে ডাঙৰ হবা ড্ৰিমটো চেঞ্জ হৈ থাকে। মানে তোমাৰ ফেমিলি প্ৰব্লেম আছে কিবা তুমি যে ড্ৰিম কৰা, তুমি যদি হোৱা তুমি এম বি পি এ ডক্টৰ হ'ব খুজিছা বা কোনো ডাঙৰ এটা ল লয়াৰ হ'ব খুজিছা এনেকে আপোনাৰ বহুত পইচা লাগে।। কষ্ট কিলাৰ হোৱা আছে বহুত পইচা লাগে। এনেকে নিজৰো ভাবিব লাগে যে ইমান পইচা ঘৰৰ পৰা কেনেকে দিব। সেইকাৰণে আপোনাৰ সেইকাৰণে আপোনাৰ। বোৰ ড্ৰীম টো চেঞ্জ হৈ মানে এতিয়ালৈ তামানে এটা ডিম আছে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱা।।
উম।
এই আপোনাৰ কিবা ড্ৰিম আছেনে?
মোৰ ডিম আছিল সৰু। বা আৰ্মি বা পুলিচ হোৱাৰ ইচ্ছা কিন্তু সৰুতে। সেইবিলাক ভাবো ডাঙৰ হৈ ভাবো, সৰুতে ভাবো যে পঢ়িলেই। পোৱা যাব কিন্তু পঢ়াৰ পিছে পিছে পই টকা পইচাটো লাগব। টকা পইচা ডাঙৰ হৈ গম পোৱা ডাঙৰ হৈ গম পোৱা যায় যে। এইবিলাকত বহুত পইচা লাগে। সৰুতে গম পোৱা নাযায়।
অ' সৰুতে মানে উম সৰুতে মানে মা দেউতাই। আকৌ তাৰমানে তোমাৰ কোনো তেনচন হৈ যাব নিদিয়া। তুমি যেতিয়া লৈ যেতিয়া সৰু পৰা লাহে লাহে লাহে লাহে। ডাঙৰ হব। তোমাৰ তেতিয়া তোমাৰ ফেম এক্স টেনচনটো আহি যাব। তুমি লাইফত কেনেকে কেৰিয়াত। কেৰিয়াৰ এটা থিয় কৰিব আহে হেডমিচন আহি যাব।
হয় নেকি? হবি হবি।
হেল্ল' ছাৰ। মানে? আপুনি ঘৰ গৈ আছেনে এতিয়া?
এ, এটা গছৰ তলত বহি আছো। ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে।
আচ্ছা। ত, আপোনাৰ পাপা কি কাম কৰে।
মোৰ পাপাই এনে গাড়ী পালে গাড়ী চলা।
আচ্ছা।
অঁ।
কিবা কৰিম বুলি ভাবি আছা নেকি?
মই এতিয়া
তামানে অ মানে পঢ়ি পঢ়ি আছে যদি পঢ়ি আছে পাৰ লগত কিবা
আহ।
পাব পাৰে।
আহ।
কৰি থ দৰমাহ পাঁচ হাজাৰ ছোৱা হাজাৰ থাকে ত সেইব আপোনাৰ সাত খ আপোনাৰাত খৰচটো চলি যাব বুজিছে।
উম।
আৰু তোমাৰ যদি ডাঙৰ হৈ যদি ফেমিলিৰ পৰা যদি। পকেট মানি লব লগা হয় সেইটো বহুত লাজ লাগে সেটো এটা লাজৰ কথা হয় মই মোক নিজক ফিল কৰি দি আছো যে মই তাই ডাঙৰ হৈছো যহতে মই এইটো ঘৰৰ পৰা বাহিিৰ চৰা মোৰ মোগল ৰিচাৰ হৈ হ'ল হা।
মই মই যদি এতিয়া ঘৰৰ পাপাক কও যে মোৰ ৰিচাৰ্চ কৰি থাক ইমান ডাঙৰ হয় তথাপি নিজৰ এটা লাজ লাগে যে ইমান ডাঙৰে পাব পাৰিছো লৈ আছো
অঁ।
ত, কিবা খালে নে?
খাইছো চাহ খাইছো ৰাতিপুৱা উঠি মুখ চুখ ধু
এইটো আপুনি গ্ৰীণ গ্ৰীণ চাহ খাই চেনে গাখীৰ চাহ খাইছে
এই গাখীৰ চাহ খাইছো কিবা খালে নে
অ মই কিবা ফ্ৰুট চ্ৰুট খাইছো এ একচুৱেলি এটা কথা কি তোমাৰ গাখীৰ চাহটো খাব নালাগে এইটো খালে তোমাৰ গেষ্টিক এন্দ হেল্থৰ কাৰণে বেয়া হয়
উম হোম
সেইকাৰণে ৰাতিপুৱা কিবা ফ্ৰুট চ্ৰুট খাব বা গাখীৰ যদি থাকে গাখীৰ গাখীৰ কল এইবিলাক বস্তু খাব তোমাৰ গাটো কাৰণে ভাল
পিছে আপুনি গান চান শুনেনে
এনে গান চান শুনো
অসমীয়া নাই হিন্দী
তোমাৰ চব শুনো তোমাৰ অসমীয়া শুনো হিন্দী শুনো ইংলিছ শুনো চব গানে শুনো
অসমীয়া শুনিলে কাৰ গান শুনে
আমাৰ ফেভৰেট জুবিন দা
তাৰপিছত হিন্দি
এ তোমাৰ চব একতৰে তোমাৰ মুভিৰ চং বা আৰ্জিত চিং তালবেন্দাৰ
অহ
এয়া বহুত আছে এনেও
অহ
তাকে আপোনাৰ আপুনি মভি চভি চাইনে।
মই মুভি চাওঁ লাভ ষ্টৰি মুভি বেছি চোৱা যায় লাভ ষ্টৰি বা অলপ বা ছেদ। কুই।
উম উম একচুলি একচুলি। এটা কথা কি তোমাৰ লাভুষ্টৰি বা চেট মুভি এইবিলাক চাব নালাগে। মই এইগিলাক চালে কি হয় মাইনচেডটো চেঞ্জ হৈ যায় সেইকাৰণে তুমি যদি চাব বিচাৰা মই। লাকি ভাস্কৰ এনেকে মুভি তোমাৰ যোনবিলাক। কেনেকে উঠে তলৰ পৰা কেনেকে ওপৰত উঠে কেনেকে পইচা কামাব লগা হয়। এইবিলাক মুভি চাব লাগে এইবিলাক মুভি চাইে তোমাৰ ক ৰেঞ্চ আহি যায় বাকি পইচা কেনেকৈ পাম বা কেৰিয়াৰ কেনেকৈ থিয় কৰাম।
উম।
যিটো আহি গলে মাইনচেডট। এবাৰ যদি আহি যায় তোমাৰ যদি এবাৰ যদি মনত লাগি যায় যে নাই। মোৰ পইচা কামাব লাগিব মোৰ কেৰিয়াৰ বনাব লাগিব মোক। ঘৰ চাব লাগিব এনেকে চব হোৱাৰ পিছতহে তোমাৰ। যদি এবাৰ যদি তোমাৰ হেইটো আহি যায় মনত যে মোৰ। কেমাবই লাগিব মোৰ কে কোনোবা এটা কেৰিয়াৰ কৰিব লাগিব এয়া যিমানে যি হক। ধুনীয়া যদি চেঞ্জ হৈ যায় তথাপ তুমি কেৰিয়াৰটো বনাব পাৰিবা।
পিছে আপুনি কৰবাত ফুৰিব যোৱাৰ প্লেনিং কৰিছে নে।
এ পেলেইং পেলেনিং কৰিছো তোমাৰ শ্বিলং যাম বুলি ভাবি আছো।
অ।
মানে। মানে তোমাৰ এনেকুৱা হৈছে মানে যদি আপুনি যদি ঘৰতে শুই থাকে বা বহি থাকে। ঘৰৰ ওচৰে পাছৰে ঘূৰি এ মাইন্ডছেটটোত মানে। এটা জাগাত ৰখি থাকে বি ক'ৰবাত পাহাৰ, চাহাৰ ক'বাত ঠাণ্ডা জাগা বৰফ আগে। পহি আছে যদি ফৰিব যাবা হয় আমাৰ মনটো ফ্ৰে তাকে মাইণ্ডটো ফ্ৰেছ হৈ থাকে
উম পিছে শ্বিলংটো আপুনি কিয় যাব?
শ্বিলংটো যাম মানে মোৰ ইচ্ছা মানে মোৰ সৰুৰ পৰা ইচ্ছা মানে শ্বিলং যাবৰ কাৰণে আজি যাই পোৱা নাই এইকাৰণে এইবাৰ তোমাৰ পেলি পেলেনিং কৰিছো যে মই শ্বিলং যাম বুলি এতিয়া পইচা পইচা
পিছে শ্বিলঙত যায় আপুনি কিবা কোনটো জোগাত তাৰমানে বেছি পাহাৰ পৰ্বত আছে তাতে ফিল কেনেকুৱা হ'ব আপোনাৰ?
মোৰ ফিল্ডটো মানে মোৰ এনেকা ফিল্ড হ'ব মই আপোনাক বুজাব নোৱাৰি এতিয়া ম এনেকা উম মজা মাইণ্ড ছেট হৈ যাব।
অঅ
নহলে হ'ব দিয়ক অঅ বাই।